হেল্ল' শুনিছানে?
শুনি আছো শুনি আছো তোমাৰ বেকগ্ৰাউণ্ডত কিবা ফেন লগাই থোৱা আছে নেকি ফেনৰ আৱাজ আহি আছে।
অ', অ', অ', এতিয়া হ'ল নাই?
অ', অ', হৈছে কোৱা?
বাকী ভালনে খবৰ-খাতি?
ভাল মানে এই বৰষুণৰ বতৰত অলপ গা চা বেয়া লাগি আছে।
অ', নাই হয় বাৰু বৰষুণৰ বতৰ হোৱাৰ কাৰণে আমাৰ এইফালে তোমাৰ ইমান পানীও আহিছে আকৌ বৰষুণৰ কাৰণে।
পানী হৈছে ধেমালি বৰষুণ দিছে নেকি এতিয়া আমাৰ ইয়াতে তোমাৰ মা মাজে মাজে দিনটোত মানে বহুত খিনি সময় তোমাৰ বৰষুণে দি থাকে।
বৰষুণে দি থাকে হয়, আগবেলা তোমাৰ মোৰ ঠিকে আছে বাৰু মোৰ পৰীক্ষা হৈ আছে গৈ আছো। ইমান বেয়া হোৱা নাই বাৰু গা চা ঠিকে আছে।
ঠিক আছে পৰীক্ষা ভালে গৈ আছে?
পৰীক্ষা ঠিকে হৈ আছে বাৰু পৰীক্ষা আদাই হ'ব আৰু এতিয়া ঠিকে কৈছে বাৰু।
ঠিকে আছে তোমাৰ আজিকালি ভালকৈ পৰীক্ষা দিয়া ভালকৈ মাৰ্কছ কৰা মানে আজিকালি বহুত ল'ৰা-ছোৱালীবোৰ বহুত চোকা হৈ গৈছে আমি যিমান খিনি পঢ়ি পেলাই যিমানতটো নম্বৰ গোটালো তাতকে আজিকালি মানুহ মানে ল'ৰা ছোৱালী খিনিৱে দুগুণ দুগুণ নম্বৰ গোটাইছে
কম্পিটিচনখিনি পূৰা মানে দিনক দিনে বাঢ়ি বাঢ়ি গৈ আছে কম্পিটিচন
সেইটোৱে কম্পিটিচন ‌ বহুত বেছি বাঢিছে দ্ৰুত গতিত বাঢ়িছে মানে অলপ অকল বেছিয়েই বাঢ়িছে নহয় দ্ৰুত গতিত বাঢ়িছে মানে
দ্ৰুতগতিত বাঢ়িছে হয় এতিয়া তোমাৰ চৰকাৰে আঁচনিয়েই উঠাই দিবলগীয়া হৈছে কি কবা এতিয়া যোৱাবাৰ আনন্দ এইবাৰ আনন্দৰাম বৰুৱা আঁচনি উঠায়ে দিলে এ এই তাৰপিছত আকৌ অহাবাৰ কোৱা শুনিছো বাণীকান্ত বৰুৱা বাণীকান্ত কাকতি আঁচনি উঠাব বোলে
আমি যিবাৰ আনন্দৰাম বৰুৱা এৱাৰ্ড পাইছিলোঁ
হয়
সেইবাৰৰ আগৰবাৰ লেপটপ দিছিলে শুনিবা
অ অ' অ'
লেপটপটোৰ কষ্ট মোটামুটি বিশ হাজাৰ টকা আহি যায়
আহি যায় অ'
তাৰপিছত আমাৰ বেচটোক দিলে ষোল্ল হাজাৰ টকা
ষোল হাজাৰ টকা অ'
তাৰ পিছত দিলে পোন্ধৰ হাজাৰ টকা
উম এতিয়া পিছত চাৰে বাৰ হাজাৰ
তাৰ পিছত চাৰে বাৰ হাজাৰ আৰু এতিয়া এইবাৰ শুনিবলৈ পাইছো নাইয়ে
উঠাই উঠাই দিলে হয় তাৰছত তোৰ বাই হয় তাৰ পিছত বাণীকান্তক কাকতি বাণীকান্ত কাকতি এৱাৰ্ডটো চোৱা ছোৱালী মানুহক দিলে প্ৰথ মতে ছিক্সটি পাৰ্চেণ্ট
সকলোকে দি দিলে
অ ছিক্সটি পাৰ্চেন্টত ছোৱালীয়ে পাই গ'ল তেতিয়া
উম
তাৰপিছতে তোমাৰ কিমান আহিলে জানো ছিক্সটি ফাইভ নে চেভেণ্টি পাৰ্চেণ্ট লৈ আহিলে তাৰপিছত তে ল'ৰাৰো আহি ল' ল' ল'ৰাৰ‌ ভাগৰো আহি গ'ল ল'ৰা
তোমাৰ ছিকচ‌ ছোৱালী গোটেইখিনি ছিক্সটি দিছিলে তাৰপিছতে তোমাৰ ল'ৰা ল'ৰাটো যোগ কৰি দিলে যে ল'ৰা ছেভেন্টি ফাইভ পালে দি দিম
চে চেভেনটি ফাইভ পালে দিব
আমাৰ বাৰত মানে তেতিয়া ল'ৰা ছেভেণ্টি ফাইভ আছিলে
ছেভেণ্টি ফাইভ এতিয়াতো কিমান আহিলে এতিয়া আ এইটি পাৰ্চেন্ট আহিলে এতিয়া এইটি পাৰ্চেন্ট দিলে, এতিয়া এইটি দিলে
উম
এইবাৰ এতিয়া অহা বাৰতো কোৱা শুনিছো অফিচিয়েলি শুনা নাই কিন্তু মই অলপ শুনি পাইছো যে বাণীকান্ত এৱাৰ্ডটো উঠাব বুলি তেনেকুৱা ধৰণৰ কথাখিনি
তেনেকুৱা কথা চলি আছে ন
অ' তেনেকুৱা শুনি আছোঁ কথাখিনি মানে। হ'লেও অবিয়াছলি তোম হয় হয় হয় অবিয়াচলি তোমাৰ কিমান বাঢ়িছে তোমাৰ এতিয়া চোৱা চোন মানে অকল তুমি অকল দুটা কম্পিটিটিভ একজাম উঠাই লোৱা জেই নিট মই বাকী কিটা বাদ দিলো
অ
তাৰপিছতে সিহঁতৰ তোমাৰ চিট চোৱা আৰু কম্পিটিশন ছাত্ৰ ছাত্ৰীৰ সংখ্যা চোৱা তুমি যেতিয়া গম- পাই যাবা কিমান কম্পিটিশ্যন।
হয়, হয়, আমাৰ এতিয়া বৰ্তমান যোৱাবাৰ যি এ ডি আৰ ই পৰীক্ষা হৈছিলে।
হয় অ', সেইটো অ', সেইটোতো আমাৰ চোৱা শোন
পৰীক্ষা তোমাৰ তেৰ চৈধ্য হাজাৰ অহ, প'ষ্টৰ কাৰণে পোন্ধৰ লাখ তেৰ লাখ সিমানটো এটা এমাউন্টৰ অ', নিবনুৱাই মানে এপ্লাই কৰিছে। গতিকে এনেকুৱা এটা সমস্যা আমাৰ বৰ্তমান অসমখনত হৈ আছে।
হয়, হয়, হয়। গতিকে আকৌ আকৌ চোৱাখন তুমি তাত এ আচলতে এ ডি আৰ ইৰ যোনটো লক্ষ্য ন'। তুমি তুমি ভাবিছা নে বা এ ডি আৰ ই যোনখিনি মানুহৰ কাৰণে উলিয়াইছিলে সেইখিনি সফল হৈছে বুলি?
নহয়, নহয়। এ ডি আৰ ই পৰীক্ষা দিবলৈ যিখিনি আমাৰ এ ডি আই ই কি আডাৰ গ্ৰেজুৱেচনত দিছিলে ইউ জিত দিছিলে।
অ', অ', অ'।
কিন্তু তাত কিমান কিমান পঢ়া মানুহে গৈছে আৰু ন
অ', অ', সেইটোৱে কৈছো মই সেই কথাটো সেইটোৱে কৈছো।
ডাঙৰ প্ৰশ্নটো হ'ল নগৈ পেলাই কৰিব কি তেনেকুৱা এটা যিকোনো এটা চাকৰি যি কোনো চাকৰি যদি ওলায় তাত কোনো এজন অ', মই উচ্চ শিক্ষিত বুলি সেইটো চাকৰি নোযোৱাকে কোনো থাকিব নোৱাৰে।
হয়, নিজৰ এতিয়া চোৱা সেইটো কাৰণে নিজৰ চাৰ্টিফিকেটটো আজি লুকাবলৈ কুণ্ঠাবোধ কোৱা নাই কোনো ক্ষেত্ৰত।
অ', আজি উচ্চ শিক্ষিত এজন ব্যক্তি উচ্চ শিক্ষিত এজন নিবনুৱা হৈ পেলাই তেখেতে নিজৰ যিয়ে চাৰ্টিফিকেট অৰ্জন কৰিছে সেই চাৰ্টিফিকেট লুকুৱাই পেলাই যে তলৰ খাপৰ এটা চাকৰি কৰিবলৈ মানে নিজৰ মনটো মেলিবলগীয়া হৈছে।
হয়, হয়, এতিয়া আ আচলতে এ তুমি কি ভাবা এইটো প্ৰব্লেমটো আচলটো হৈছেতো আমি গম পাওঁ যে ইমানখিনি ক্ষেত্ৰত কি কোনখিনি ক্ষেত্ৰত হৈছে চলটো তুমি তোমাৰ মতে প্ৰথম চ'ল চ'লটো কি কিহত লুকাই আছে আমাৰ?
ঠিক আছে, আমাৰ এই সমস্যাটো কোনো সাধাৰণ সমস্যা নহয় এইটো এটা গোলকীয় সমস্যা যে নিবনুৱা সংস্থাপনৰ সমস্যাটো কেৱল আমাৰ অসমত আছে বা আমাৰ ভাৰতখনত আছে তেনেকুৱা নহয়।
হয়।
সমগ্ৰ বিশ্বতে আছে কিন্তু আমি যদি চাওঁ আমি আমাৰ য়েছ পৰিমাণটো দে বেছি আমাৰ জনসংখ্যাৰ পৰিমাণটো বেছি।
হয়, হয়, হয়।
এটা আমাৰ সমস্যা এটা সমস্যা গুৰুতৰ সমস্যা হৈছে আমাৰ জনসংখ্যা বৃদ্ধিটো। কিন্তু এটা কথা যদি কওঁ আমি আমাৰ চুবুৰীয়া ৰাষ্ট প চীনত কিন্তু বহুতো জনসংখ্যা থকাৰ পিছতো প্ৰত্যেকটো প্ৰত্যেকজন ব্যক্তি অহ, আমি ক'বলৈ গ'লে এজন শিশু এজন নিজৰ নিৰ্ভৰশীলতা আৰু স্বাৱলম্বী বুলি ক'ব পাৰি।
আত্মনিৰ্ভৰশীল কাৰণ শিশু এজনো আজি তাত নিজৰ হেৰ দক্ষতাৰ জৰিয়তে সেই আহ, কৰি আছে সৃষ্টি সৃষ্টিশীল হে কৰিয়ে আছে কথা সেই
অ', সৃষ্টিশীল মনোভাৱ আৰু সৃষ্টিশীল কিছুমান কাৰ্যক্ৰমৰ জৰিয়তে তেওঁলোকে নিজে স্বাৱলম্বী হৈছে কিন্তু এনে ক্ষেত ত্ৰত আমাৰ ভাৰতখন এখন উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে থাকি গ'ল, আমি যদি অলপ ইতিহাস যদি খুচৰি চাওঁ তেতিয়া আমি অহ আহ যিখন চাই মানে চীনৰ যি হেৰি প্ৰক্ৰিয়াটো অৰ্থনৈতিক প্ৰক্ৰিয়াটো আমাৰ ভাৰততকে বহু বছৰ পিছত তাক এষ্টাব্লিছ হৈছিলে।
হয় হয়, নিশ্চয় নিশ্চয়।
কিন্তু আমাৰ ভাৰতে সেই পঞ্চশীল নীতিৰ পৰা আৰম্ভ কৰি আজি বৰ্তমান যুগলৈ কে, যিটো উন্নয়ন কৰিলে কিন্তু সেই বিশ বছৰে একে বিশ বছৰতে আমাৰ চীনে কৰি দেখুৱালে সেইটো তাতকে বেছি কৰি দেখালে।
অঁ, হয় বাৰু, হয় হয়।
বৰ্তমান চীনৰ প্ৰথম এতিয়া এই যিটো আমাৰ ভাৰতবৰ্ষত অসমৰ চুকে কোণে এতিয়া আত্মসহায়ক গোটৰ যিটো ধাৰণা আছে। সেই ধাৰণাটো প্ৰথমতে চীনতে আৰম্ভ হৈছিলে।
হয়, হয়।
গতিকে সেই চীনৰ গর্ভমে মানে চৰকাৰখনে সেই আত্মসহায়ক গোটসমূহৰ যিখিনি অ', মানে কাম কৰিবৰ কাৰণে উদ্যোগমিতা আঁচনি দিছে সেই খিনিও, ভাৰতত কৰিছে।
হয়, কৰিছে।
কিন্তু আমাৰ ভাৰতত মানে সম্পূৰ্ণৰূপে সেইখিনি সফল হোৱা নাই।
সফল হোৱা নাই, সফল হোৱা নাই। এই আচলতে তুমি কি ভাৱা? হয়, হয়, হয়, হয়। এতিয়া তুমি ম মই মই ভাৱোঁ এই ক্ষেত্ৰত কি হৈছে গম পোৱা নে?
উম
কথাটো আচলতে ছাত্ৰ ছাত্ৰী বিলাকৰ কথাখিনি একঘেয়ামী হৈছে, মোৰ মতে কোনোবাখিনি ক্ষেত্রত।
উম, উম।
মানে কি হৈ আছে তোমাৰ এনেকুৱা হৈছে কথাখিনি পাৰ্টিকুলাৰ ফিল্ড তোমাৰ আজিতো নহয়, এতিয়ো তুমি মই এতিয়াটো এ এক প্ৰকাৰে একঘেয়ামী বুলি ক'ব নোৱাৰো কাৰণ আজি তুমি যোনটো ফিল্ডতে নোৱা চব, চব ফিল্ডতে আছা, আমি নজনা ফিল্ডো যদি আমি যাওঁ নহয় তাতো আজি পৰা ভৰি আছে গোটেই ল'ৰা ছোৱালী। হয় নে? কিন্তু, কিন্তু এই বৰ্তমানে যোনটো এটা ৰিভলিউচন আহিছে ন স্কিলৰ বৰ্তমান স্কিলচ স্কিলৰ ৰিভলিউচন যোনটো আহিছে ন।
ইয়েচ।
মোৰ মতে সেই ৰিভলিচনটো প্ৰয়োজন আছে কিন্তু ইণ্ডিয়াত। হয় নাই বাৰু? এতিয়া চোৱা, মানে মই যোনখিনি কলো ধৰা আ, এতিয়া আমাৰ এতিয়া কি হয় সেইটো আজিকালি সেইটো ট্ৰেন গৈছে বাৰু। কি হয় যে জন্ম হোৱাৰ পিছতে মাক দেউতাকে ডিচাইড কৰে যে যে তা বুলি ইঞ্জিনিয়াৰ বা সেইটো মানসিকতা এটা আহি যায়।
সেইটোতো এটা সুকীয়া মানসিকতা, কাৰণ সেই মানসিকতা কল্পনা আৰু বাস্তৱতাৰ মাজত বহুত
অঁ, ব বহুতখিনি পাৰ্থক্য আছে হয়। এতিয়া সেই ক্ষে ত্ৰত, সেই ক্ষেত্ৰত আচলতে কি হৈ গৈছে, যিহেতু ইমানখিনি ফিল্ডত সেইটো আহি গৈছে। ডিফাৰেন্ঞ্চটো আহি গৈছে, প্ৰথম কথা কম্পিটিচনো বহুত বাঢ়ি গৈছে। সেই সেই সেই ক্ষেত্ৰত মই ভাবোঁ আমি এটা বাস্ত ব, ক্ষেত্রত আমি এটা কলা ধৰি লব লাগিব, মানে স্কিল ৰিয়েল ৰিয়েল লাইফ স্কিলৰ ওপৰত আমি এটা ধৰি ল'ব লাগে। আমি যদিও এডু ইডুকেশ্যন ফিল্ডতো আছো, তেনে মোৰ মতে আমি সেই যোনখিনি এতিয়া ধৰা ডিজিটেল ক্ষেত্রত ক'বলৈ গ'লে এতিয়া ডিজিটেল যোনবিলাক স্কিল আছে কথাখিনি কৈছো মই।
হয়।
সেইখিনি আচলতে লাগিব কাৰণ সময়ৰ পৰিৱৰ্তন লগে লগে কাৰণ আমি একে একেটা জেগাতে আমি ৰৈ থাকিব নোৱাৰো। হয় নে নহয় বাৰু?
সেইটোৱে, হয় হয়, এতিয়া সময়টো হ'ল পৰিৱৰ্তনশীল, গতিকে পৰিৱৰ্তনশীল সময়ৰ লগতে আমি নিজক পৰিৱৰ্তন কৰিব লাগিব।
হয় হয়।
এতিয়া উদাহৰণ হিচাপে চোৱা তুমি আজিৰ পৰা সেই হাজাৰ বছৰ আগত মানুহে বনে বনে ঘূৰি ফুৰিছিলে আৰু পিন্ধিছিলে কি গছৰ বাকলি।
গছৰ বাকলি।
কিন্তু আজিৰ সমাজত আজিৰ মানুহখিনিয়ে কিন্তু সেই গছ বাকলি পিন্ধা নাই কপাহী কাপোৰ পিন্ধিছে। ঠিক তেনেদৰেই যদি আ তেনেদৰে আমি মানসিকতা সলাব লাগিব- যে আমি পঢ়িহে কেৱল কিতাপৰ সাধাৰণ এখন পুথিত অন্তৰ্নিহিত জ্ঞান লাভ কৰি আমি এটা চাকৰি বা আমি নিজকে সফল হিচাপে সফল ব্যক্তি হিচাপে গঢ়ি তুলিম- সেই ধাৰণা আমি সলাব লাগিব প্ৰথম কথা।
হয় হয় হয়।
দুই নম্বৰ কথাটো আমি নিজৰ মনৰ মাজত যিটো দক্ষতা আছে সেই দক্ষতাটো আমি বিকাশ কৰিব লাগিব।
নিশ্চয় নিশ্চয় সেইটো কথাই। মই যোনটো কৈছো সেইটোৱে হয়।
দক্ষতা বিকাশ দক্ষতা বিকাশত আজিকালি বৰ্তমান প্ৰত্যেকখন দেশে দক্ষতা বিকাশত লাগি আছে।
লাগে আছে-লাগি আছে। জাপানৰ নিচিনা সৰু দেশ এখনে ইমান খিনি হয়-হয়। জাপানৰ নিচিনা এখন ইমান- সৰু আয়তনে হওঁক বা সৰু জনসংখ্যাৰ ক্ষেত্ৰতে ইমান এখন দেশে আজি ইমান- ফিল্ডত ইমানখিনি হেৰি লৈ আছে লিড লৈ আছে কথাখিনি কৈছোঁ।
হয়। কিন্তু আমাৰ ভাৰতবৰ্ষখনত জনসংখ্যা ধেৰ মানুহ ধেৰ কিন্তু সেই অনু- পাতে মানৱ সম্পদ কম। বুজি পাইছা কথাটো, এশটাত‍-এশটাত মানৱ সম্পদ- থাকিলে দহজন মানৱ সম্পদ থাকে। তেওঁলোকে সমাজৰ কাৰণে বা দেশখনৰ কাৰণে বা আমাৰ অৰ্থনীতিৰ কাৰণে কিবা এটা অৰিহণা যোগাইছে।
হয়।
কিন্তু মানে সেই কথাটো আৰু আমি এই গোটেই এজন ব্যক্তিৰ দুখ- বুলি আমি ক'ব নোৱাৰো এইখিনি কথা-
নোৱাৰো-নোৱাৰো-নোৱাৰো-নোৱাৰো। একদম ব্যক্তিৰ ক'ব ন' কাৰণ চ'চিয়েলি- ছ'চিয়েলি গোটেই বস্তুটো হেৰি হৈ আছে ন প্ৰথম।
হয় হয়। ইয়াত এটা প্ৰবল এটা হস্তক্ষেপ থাকে আমাৰ চৰকাৰখনৰ।
অ, চৰকাৰো থাকে হয়।
এতিয়া চৰকাৰে যিবোৰ আঁচনি দিয়ে সেই আঁচনিবোৰ- সম্পূৰ্ণৰূপে আমাৰ জনসাধাৰণৰ ওচৰত পায়হি ঠিকেই। কিন্তু কেনেকুৱা এটা অৱস্থাত পায়হি সেইটো আমি মূল্যায়ন কৰা নাই মানে চ ৰকাৰ কৰ্তৃপক্ষৰ এইটো দায়িত্ব থাকে যে আঁচনিখন সফল ৰূপায়ন হৈছে না সেইটো এটা মূল্যায়ন কৰা।
হয় হয় হয়। আচলতে তোমাৰ লক্ষ্য যোনটো, হয় হয় হয়। ল আঁচনিখনৰ লক্ষ্য যদি থাকে এটা হয়গে এটা মানে। গম পাইছা নাই, যদি, হয়। অ, মানে আ তোমাৰ ধৰা আঁচনিখন ধৰা এনেকুৱাকে দিলে যোনটো ৰিয়েল লাইফ- লগত তোমাৰ অকণমান ধৰা মানুহখিনি, মই কথাটো কৈছো যেনিবা এফালে তোমাৰ নিজে- দহ হাজাৰ টকা এটা দিলে কথাটো কৈছো। তেওঁলোকে কোনোবা এটা কামত লগাই যাতে, সেইটোক মাল্টিপুল কৰিব পাৰি। পইচাটোক মাল্টিপুল কৰি আৰু যাতে আহৰণ কৰিব পাৰে সেইটো, কিন্তু মই কথাটো কৈছো দহ হাজাৰ টকাটো সোমালে পিছদিনাখিনি কাপোৰ কিনিবলৈ গ'ল। হয় নে, আঁচনি আচনিখনৰ মেইন উদ্দেশ্যটো নহ'লেগে মই মানে উদাহৰণ দিছো, সেইটো মই প্ৰেক টিকেল লাইফৰ কথা কোৱা নাই, হৈছে নহৈছে মই কথাটো ক'বলৈ যোৱা নাই। হয়, হয়, হয়।
এইটো আমাৰ সমাজত বৰ্তমান আমি দেখি থকা অসম চৰকাৰৰ বিভিন্ন দিয়া, আঁচনিৰ কিবা লক্ষ্যৰ পৰা ফালৰি কাটি গৈ পেলাই কেনেকুৱা ধৰণৰ আমাৰ আহ দূৰি পৰি ঘূৰাইছে আঁচনিবোৰৰ, সেই কথাটো সঁচাই এটা চিন্তা কৰিবলগীয়া কথা।
হয়, হয় সেইটোৱে কথাটো।
আৰু কিছুমান সমস্যা আমাৰ আহ উচ্চ কৰ্তৃপক্ষসকলে। অৰ্থাৎ নেতাসকলে এচি ৰুমত বহি পেলাই কেতিয়াও, কিছুমান সমস্যা সমাধান উলিয়াব নোৱাৰে।
নোৱাৰে। নোৱাৰে, নোৱাৰে সেইটো একদম সত্য কথা।
গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত, জনসাধাৰণৰ অংশগ্ৰহণ অতিকে প্ৰয়োজনীয়। ইয়াত যদি জনসাধাৰণে বৰ বৰ্তমানৰ জনসাধাৰণে কৈ থাকিব, যে আমাৰ অ' ৰাজ্যখনৰ ওপৰত বহুতো ঋণ আছে, কিন্তু সেই ঋণ খিনি কিয় হ'ল বা আমি সেই ঋণবোৰ কেনেদৰে কৰিব, মানে পৰিশোধ কৰিব পাৰো সেই কথাটো আজিলৈকে কিন্তু বহুত নাগৰিকে চিন্তা কৰা নাই।
নকৰে, নাই কৰা অভিয়াচলি না কৰা কাৰণ আজি কি হৈছে গ মানে কথাটো। মুখাৰ আগতে, মুখাৰ আগতে যদি মুখৰ আগতে যদি এটা, মই ডাইৰেক্ট কৈছোঁ মুখৰ আগতে যদি এ দেখি আছে বস্তুটো এটা ইলিগেল হৈ আছে, যদিও তাৰ পৰা পইচা পাইছে, আজি মানুহে মুখ বন্ধ হৈ থাকিবলৈ বাধ্য হৈ আছে কিন্তু।
হয় আজিকালি অপেনলি কথা কোৱা হৈছে, অপেনলি কথা কৈছে আমাক আঁচনিও দিয়ক, আমি ভোট দিম।
হয় দেই, এতিয়া চোৱা তুমি লাইভ এটা কৰিলা এনে এনে, এনে